উফ
হেল্ল' অঁ আছোঁ ৰ'বা ইনে তুমি
ময়ো আছো এনেই
চাহালানে
নাই খোৱা তোমি খালা
মই খালোঁ
আহ
এতিয়া কি কৰি আছা পিছে
এতিয়া বহি আছো কি কৰে
উম উম মই অলপ ফুৰি আহিলো ৰবা
মইও অলপ আগত ফুৰিবই গ'ল
উম মানে বতাহ দি আছে তো ভাল লাগিছে ফুৰিবলৈ যে।
অ এই হে তিপাম শুনিছা নি নাম
কি কৈছা?
তিপাম নামটো শুনিছা নি?
টিপাম নামটৌ নাই শুনা কিয় অ অ অ ভাল লাগে নে যাই কিনে
অ ভাল মানে অ পাহাৰ হয় বা পাহাৰতটো মানে কি হয় উম পাহাৰতটো বাগানৰ হয় মানে কি ধৰি চাহ গছ হয় মানে চাহ গছ বিলাক ৰু থোৱা তাত ওপৰত ধান আছে ওপৰত ধান আছে তাৰ ত পিছ সেই কাষতে বুঢ়ীদিহিং নৈটো আছে ওপৰ পৰা মানে পুৰা ধুনীয়াক দেখি থাকে আৰু ছানচছেট মানে চাবলৈ ভাল মানে
মানে ভাল লাগে আৰু যাই ন
ভাল লাগে ভাল লাগে আৰু
মানে ফটো চটো উঠিবলে ভাল আৰু
ভাল অ এই চিৰি বহুত আছে
হয় হয় ভাল লাগে ময়ও মানে এনেই গাঁৱৰ ফালে গ'লো অলপ অলপ ফুৰি আহিলো আৰু লগৰ কেইজনীৰ লগত
আহ
এতিয়া বাৰু ঘৰত আছো
অ কিবা খালা নে
অ চাহ খালো
অ অ
এতিয়া মেগী খাম ৰবা অলপমান পিছত
আহ
মেগী খোৱাতটো ইমান ভাল নহয় বাৰু হ'লেও
মানে এনেই কেতিয়াবা খাব মন যায় ন যে
কেতিয়াবা হব উম
হেৰি নহয় মই ভণ্টিয়ে খাব লৈছে এয়া
উম কেতিয়াবা খাব মন যায় সেইকাৰণে তুমি কিবা খালা নেকি
নাই মই তাত চানা খাই লো আমাৰ তাত মানে একদম চবচে জাল চানা পাই
অ অ চানা খালা উম উম ঘৰত ভাল হ সকলোৰে
ভালেই ভালে। তোমালোকৰ?
ভাল ভাল। মা দেউতাৰ ভালনে?
ভালে।
উম।
তোমালোকৰ
উম ভালেই দিয়া ভাল ভাল। কি কৰি আছে পিছে?
মা যে দেউতা অলপ ওলাই গৈছে নেকি বজাৰ ফালে। মা আছে বহি আছে মাৰু কিবা কাম কৰি আছে।
উম-উম। আমাৰো এনে আছে বহি কিনে।
উম। আমাৰ মানে কি হয় এইটো চাইডে ওলাই যাব ভাল লাগে, পাহাৰ চাহাৰ থাকে নদী, সেইটো চাইদে মানে সেইখন পাহাৰ হেৰিৰ চাহ গছৰ।
হয়-হয় অকলে গৈছিলা নে কি?
লগৰজনীৰ লগত গৈছিলো।
উম-উম ভাল লাগে আৰু যাই ন?
অঁ আমাৰ ইফালে মানে কি পাহাৰ চাহাৰবিলাক আছে ইমান ধুনীয়া লাগে আৰু ভাল লাগে
হয়-হয়-হয় ভাল লাগে
তুমি এনেই ফিল্ডৰে দৌৰিব চৰিব যোৱা নেকি
মই দৌৰিবলৈ মানে আগতে কেইদিনমান গৈছিলো কিন্তু এতিয়া যোৱা নাই তুমি?
মই নাই যোৱা যাব লাগিব আৰু ফিল্ডলে
যাব লাগিব উম। মই আগতে গৈছিলো কেইদিনমান কিন্তু এতিয়া যোৱা নাই বাৰু।
আহ।
উম ৰাতিপুৱা যোৱা নে মানে গধূলি যোৱা?
মই এতিয়া যোৱা হোৱাই নাই যামহে মানে এইকেইদিন মোৰ এই অলপ মানে প্ৰব্লেম হৈ আছে সেইকাৰণে দেৰি দেৰিকে হ হৈছে।
হয় হয় মানে গ'লে ৰাতিপুৱা যাবা নে গধূলি যাবা?
দুইটা দুইটা হেৰিতে যাব লাগিব।
উম হয়-হয়। গৰম দিন কেইটাত মানে ৰাতিপুৱা যায়ে ভাল লাগে চাবাচোন।
উম।
উম-উম গৰম দিনকেইটাত মানে ৰাতিপুৱা যাই ভাল লাগে। ক'ৰবাত ফুৰিবলৈ যাবা নেকি?
‌ উম যাম বুলি ভাবিছো চাওঁ। ক'ত ক'ত যাওঁ ঘৰত দেখোন যাবলৈ ইমান নাপাওৱেই ঘৰৰ পৰা।
তাক‌ইতো ময়ো যাবলৈ নাপাওঁৱেই।
উম মানে এতিয়া আজিও মানে মই হেৰি হৈছো ভয় খোৱা হৈছো আৰু যাবলে।
হয়-হয়, কিয়?
এনেই আজিকালি মানে যি হৈ আছে।
অ-অ আজিকালি মানে যিটো দিন চলিছে মানে
যাবলে ভয় লাগে।
অ দুজনী হওক তিনিজনী হওক ছোৱালী-ছোৱালী আৰু। হয় নাই কোৱাচোন?
হয়-হয় ছোৱালী-ছোৱালীয়ে হওক এনে মন্দিৰত যাই ভাল পোৱানে তুমি?
আহ গৈ ভাল পাওঁ।
মইয়ো মন্দিৰত যাই ভাল পাওঁ
কিন্তু অকলে হোৱাৰ কাৰণে মানে মন নোযোৱা হৈ যায় অ মানে পূজা-চূজা কৰিবলৈ কাৰোবাৰ লগত যাবলৈ ভাল লাগে ন
অ অকলে যায় কি অ হয় হয় অকলে যাব ভাল নালাগে মানে কোনোবা লগৰ থাকিলে ভাল আৰু একেলগে যাব পাৰি
একেলগে যাব পাৰি আৰু ইয়াতে আমাৰ ইয়াত তাতে ভণ্টি হেঁতি বাহেঁতি চবে মানে পঢ়ি আছে বেলেগ বেলেগত আছে ন ত' মানে যাব টান লাগে আৰু অকলে
উম-উম হয়-হয় অকলে যাব ভাল নালাগে মানে সিহঁতেও যাব নিবিচাৰে চাগে ন
উম বিচাৰ মানে মানে অ ঘৰত না মানে সেতি বাহিৰত পঢ়ি আছে আকৌ। বাহিৰত মানে বাহিৰত চৰি নহয় মানে বেলেগ জেগাত পঢ়ি আছে।
পঢ়ি আছে ত' তেনেকে যাবলে অলপমান অসুবিধা আৰু।
অসুবিধা হয় আৰু মায়ে চব টাইমত যাব নোৱাৰে।
হয় হয় যাব নোৱাৰে মানে মাহতে কাম কৰি থাকে ন বেছি বেছিভাগ টাইম তো তেনেকৈ সময়ে নাপায়।
এতিয়া নতুন লগৰ বিলাক ইমান ভাল নালাগে আগৰ যিবিলাক লগৰ আছিল ইহঁতি চবে মানে স্কুলৰ পৰা যোনখিনি মানে বহুত দিন মানে বহুত টাইম থকা হ'ল ন তো সিহঁতি মানে এতিয়া ধৰা চবেই এইচ এছ পাছ কৰা পিছে চবৰ এইমবিলাক বেলেগ থাকে। চবেই বেলেগ বেলেগত পঢ়িব যায় লগ পোৱা নহয় এতিয়া।
বেলেগ হৈ যায় মানে।
হৈ যায় যাব মন নোযোৱা হৈ যায়, আকৌ বেলেগৰ নতুন খিনিৰ লগতো কি যাবা ন? আগৰ পৰা যোন খিনি লগত চিনা চিনা চিনি পাওঁ সিহঁতৰ লগতে গৈ ভাল লাগে।
হয় হয় মানে স্কুল লাইফটোৱে ভাল জানা।
অ ভাল মানুহে এইটোতো কোৱাটো মানে এনেই কোৱা মানে যে এইটো লাইফৰ মানে এইখিনিক পাছ কৰাৰ পিছত সেইখিনিত মানে আজাৰ দি আছে যে এইবিলাক মিছ কথা খাল হ'লেও মান স্কুল টাইমখিনতে ভাল লাগে। মানে যিমান প্ৰেছাৰ থাকিলোঁ।
এতিয়া যদিও আমি ডিগ্ৰী পঢ়ি আছো তাতো বহুত মানে টান হয় মানে
অ আৰু ডিগ্ৰী পঢ়ি থকা টাইমত চাবাচোন আৰু নিজৰ লগৰজনী যদি এইটো মানে বেলেগ লৈ লও যদি হা মেজৰ মানে চাবজেক্টটো বেলেগ লৈ লৈ তেতিয়া মানে তুমি সেই নো নোপোৱা মানে যে লগ পোৱা নহয় চবৰ ক্লাছ টাইম বেলেগ
হয় হয় মানে কেতিয়াবা মানে অকলে অকলে থাকিব লগা হয়
অঁ মইতো এতিয়া কলেজত পূৰা অকলেই হৈ গ'ল আৰু মোক মানে ইমান কথা চথা পাতি মানে মানুহৰ লগত ভাল নালাগে মানে
উম ভাল নালাগে আৰু মোৰ মানে লগৰ কেইজনী মানে বেলেগ বেলেগ মানে ডিপাৰ্টমেন্ট অকলে অকলে থাকিব লাগে আৰু
এনেকুৱা হয় চবেই কথা পাতি থাকে মোৰ আকৌ কথা পাতিব টপিক নোলাই মই সিহঁতৰ লগত মানে জইন কৰিবও নোৱাৰোঁ হাঁহিবও নোৱাৰো।
অ মইয়ো মানে নোৱাৰো কিবা এটা ভাল নালাগে মানে।
অ মই নাপাতোয়ে নাপা এ অকলে থাকাতটো ভাল কাৰণ তুমি
কি কৈছা?
অকলে থকাতোৱে ভাল কৈছো এতিয়া বিচৰা মানুহক কাকো পোৱা নাযায় ন অকল কলেজত থকা টাইম কন হে লগত থকা হয় তাতকেনো কলেজতনো চব নিজৰ নিজৰ কামত থাকে চব বিজি থাকে যেতিয়া নিজে অকলে থকাই ভাল।
উম অকল আৰু কি জানানে আজিকালি অকলেই থাকি ভাল লাগে।
অকলে থাকিব লাগে।
অকল হয় হয় মানে অকলে থাকি - কৰিয়ে ভাল লাগে অকলে নিজৰ কাম বিলাক কৰি যাব লাগে
কৰি যাব লাগে অ আৰু আজিকালি মানে নোটছ দিবলৈ টান পাই ন।
উম।
অ যে কিয় নিজে কিয় নাহিলে বুলি নিদিয়ে নিদিয়ে অ যে নি।
কেতিয়াবা হোৱাটছআপত মানে মাৰি দিব দিওঁ তেতিয়াও নিদিয়ে মানে। মানে কয় মই লিখাই নাই মানে।
অ লিখাই নাই বুলি কয় মোৰ ভালকে লিখাই নাই বুলি কৈ দিব।
উম মোৰ মই লিখাই নাই মই পঢ়াই নাই মানে তেনেকে কয় আৰু।
অ সেইকাৰণে আৰু চব নিজে মানে কলেজ যাব লগা হয় মই সেইকাৰণে ইমান হেৰি নকৰো। মানে যিমান খিনি মান মানে চিলেবাচ টো চাই লওঁ চিলেবাচ টো চোৱা পিছত মানে আৰু ধৰা এতিয়া চেট জিপিতি মাৰো। ৰ বা গুগলত মাৰো।
উম উম হয় মইো মানে আজিকালি গুগলত মাৰিয়ে তেনেকে প্ৰশ্নবোৰ লিখোঁ। আৰু তুমি একজামৰ আৰু তুমি একজাম। টেমৰ টাইমত ফন কৰিবাচোন মোৰ পঢ়াই নাই মা তেনেকে কয় আৰু।
অ অ। অ সেইকাৰণে এই ফোন কৰি থাকিব নালাগে তুমি সদায় মানে চিলেবাচটো চাবা চেলেবাচ টো মতে মাৰিবা যিমান। তোমাৰ এতিয়া কিহে তোমাৰ কি হয় হেটো মাজৰটো।
মোৰ পলিটিকেল চাইন্স।
পলটিকেল চাইন্স পলিটিকেল চাইন্স তো ওলাব চাগে আমাৰ মানে ইকনমিক্সটো অলপ দিগদাৰ আছে ড্ৰাইগাম চাইগ্ৰাম বিলাক মেছ‌ বিলাক আছে যে অ তাত ডেট চেট বিলাক থাকে যে
উম তাকে আৰু কলেজতো অলপ চলপ নোটছ দিয়ে বাৰু
উম আমাৰ মানে ইকনমিক্সত কি হয় জানা মানে এই থিয়ৰি এতিয়া পেপাৰ থিয়ৰি পেপাৰখিনিতো ওলাই বাৰু কিন্তু যোনবিলাক মানে মেথছ থাকে আমাৰ আৰু এইবিলাক ড্ৰায়গ্ৰাম বিলাক থাকে ন। সেইবিলাক মানে নোলায় এতিয়া তুমি ভালকে নোলাই মানে আৰু ওলালেও বুজি নোপোৱা ন'।
আৰু ইকনমিক্সত টো অলপমান টান হয় ন।
অলপমান টান হোৱা মানে টান ইমান ন। হয় বাৰু দেই নকওঁ মই টান হয় বুলি মই নিজে পঢ়ি পেলাই গম পোৱা নাই আৰু।
হেৰি পঢ়িছে তোমালোকৰ মানে টান নহয় আমাৰ হিচাপত অলপ টান হয়।
উম এইটো বেলেগে ভয় খুৱাই দিয়ে আমাৰ মানে এইটো মেইন কে আমাৰ কলে প্ৰব্লেম মেম। ফেচ কৰিছে সেইটো কাৰণে কৈছে আৰু কমপ্লেইন কৰিছে যে। চব ষ্টুডেণ্টে অহাৰ আগতে চবেই ভয় কৰে ভয় কৰাই দিয়ে বুলি।
উম উম ভয় কৰক মানে পঢ়িলে চব ইজি হৈ য।
এজিয়ে হৈ যায় এ এতিয়া কোনোবা ইকনমিক্সতো ন। পঢ়ে তাত মেথছ আৰু সেইটো পাই যায় মেথছ আৰু সেইটো আয়গ্ৰামটো পাই যায় তো ইজনীক টান বুলি কৈ দিয়ে সিজনীক।
অ তেনেকে মানে মেথছ থাকেতো টান বুলি ভাবে আৰু।
অ টান বুলি ভাবি।
উম উম।
এনেক‌ও শি মানো বস্তু বিলাকো নিশিকাকে কোনো এক্জাম দিব নাযায় চবতো শিকাই দিয়ে ন।
হয় হয়।
সেইটো কাৰণে ভাল আৰু সেইকাৰণে সদায় কলেজ।
মানে কলেজত তুমি অকলেই যোৱা ন।
অ কলেজত মোৰ এইফালে যোৱা অ এইফালে আছে লগৰ মই গ'লেও মানে ইমান সেইটো নকৰো আৰু।
উম উম মোৰ মানে কি হয় পলিটিকেল চাইন্সৰ মানে আছে দুজ। দুজনীমান কেতিয়াবা নাযায় ধৰা কেতিয়াবা তেনেকে যাও একেলগে। ত তেনে আৰু মানে এখন গাঁৱৰে নহয় আৰু অলপমান দূৰ হয়।
অ'।
সে যাওঁ আৰু।
অ মই লগৰ এজনী ঘৰলৈ গৈছিলো হিহেতৰ সেয়াত। তাত মানে বেলেগ ডিষ্ট্ৰিক্ট আৰু সিহঁতৰ তাহঁত তাত মানে কলেজটো বহুত দূৰ আছে লগৰ ছোৱালীখিনি ঘৰৰো বহুত। দুৰ আছে মই যাওঁ। এতিয়া ফুৰিব যে গৈছিলো বহুত দূৰ দূৰ আছে মানে ম আ চাইছ তম
কোনে উম পিছে গৰম বন্ধত ক'বাত ফুৰিব যাবা আৰু
অহ যাম বুলি ভাবি আছো মানে এতিয়া পাৰ্মিচন টো পালো যাব পাৰি আৰু লগত হাতত পইচাটো থাকিব লাগে আৰু
অহ হয় হয় আৰু গৰম মানে গৰমৰ দিনকেই তাত শ্বিলং ধৰা এইবোৰত ঠাই বেছি ভাল লাগে ঠাণ্ডা ঠাই ন
ঠাণ্ডা ঠাণ্ডা আৰু ভাল যে
উম কিন্তু ইমান দূৰলৈকে মানে যাবলৈ নিদিয়ে দিয়াছো
অহ নিদিয়ে ইমান দূৰলৈ সেইকাৰণে নে ভাবো মানে ঘৰৰ মানুহৰ বাহিৰে ইমান দূৰ ইমান দূৰ যে কবাত ফুৰিব যাম বুলি নাভাবো মানে এতিয়া মানে এইটো সময় মানে পিছত ডাঙৰ হলেও যদি ভাবো এইটো পিছত
হয় হয় নিজে যেতিয়া ইনকাম কৰি পইচা পাতি হ'ব ন তেনেকে মানে যাবলে মন যায় মানে কিন্তু যাব তো নোৱাৰি আৰু ইমান দূৰলৈকে কেতিয়াবা ফেমিলি গলে তেনেকে যাব পাৰি আৰু।
বিশ্বাস নকৰা মানে এতিয়া তোমাৰ লগৰ আছে চবকেটো মানে হেৰি নকৰে ন মাক বাপেকহতি যোনজনী মানে এতিয়া হেই। ত তাহাতৰ লগতহে যাব দিয়ে চবৰ লগতো যাবলৈ নিদিয়ে।
নিদিয়ে। ত' মানে ভাবিছো আৰু এনেই গৰম বন্ধ কেইটাত এনে ওচৰে পাজৰে কৰ'বাত যোৱাৰ কথা।
অহ অহ
ধৰা মামাহঁতৰ ঘৰলে অহ ঠিক আছে দিয়া উম